আছো এনেই আপুনি কি কৰি আছে
এই মই পথাৰলৈ আহিছোঁ। পথাৰ মানে ইয়াত ট্ৰেক্টৰ লগাইছোঁ ৰুবৰ কাৰণে হ'লতো।
ৰুব হলে নেকি?
এতিয়া আৰম্ভ হ'বলৈ হ'ল ট্ৰেক্টৰ বাবৰ দি পেলাই এতিয়া। দহ বিঘামান মাটি ট্ৰেক্টৰ বহাই আছোঁ। দহ বিঘা মাটি দি পিনে ট্ৰেক্টৰৰ কিছুমান পানী দিব লাগিব চাগে ইৰিগেশ্যন চিষ্ট। নাইতো আমাৰ ইয়াত সেইটো কাৰণে নিজে এটা ৱাটাৰ পাম্প লোৱা হৈছে। এই ৱাটাৰ পাম্পৰ পৰাই এতিয়া কৰিব লাগিব।
আহ আহ ঠিকেই আছে আহ।
তোমালোকৰ পিনে।
আমাৰ পিনে ৰোৱা হ'ব আৰু কেইদিনমান পাছত। পানী নাই যে সেইকাৰণে ৰুব পৰা নাই।
পানী নাই কাৰণে।
অহঁ আৰু কেইদিনমান বৰষুণ দিলে ৰুব পাৰি আৰু।
বৰষুণ দিয়াৰ চান্স আছে বাৰু বৰষুণটোতো দিয়ো নিদিয়ো অৱস্থা হৈ আছে হয়।
আছে আৰু ৰব।
এই একচুৱেলি আমাৰ মাটিবোৰ বালিচহীয়া মাটিটো অলপ মানে। সেইটো কাৰণে পানীটো ধৰি ৰাখি ইমান ধৰি ৰাখিব নোৱাৰে মানে কিন্তু সাৰুৱা। এবাৰ ৰুই দিয়াৰ পিছত কিন্তু পানী ন নৰখিলেও মানে ভাল হয় বহুত।
তাকেহে।
তাত তোমালোকৰ পিনে আকৌ মাটি চাটি ধৰি ৰাখিব পাৰে আকৌ নহঁ।
তাকেহে উম পাৰি বাৰু তেনেকে ধৰি ৰাখিব।
অহঁ
বেছিকে বৰষুণ দিলেহে ৰুব পৰা যায় আৰু
বেছিকৈ বৰষুণ দিলে নহঁ
উম।
আমাৰ ইয়াত ইমান তেনেকেই ৰুব লাগিব আৰু কিবা এটা কৰি। এই বন্ধ দিয়াৰ পিছত বন্ধ কেইদিনমানত শেষ কৰিব লাগিব।
তাকে বেছিদিন নালাগে ৰুতে উম।
অহঁ ৰুটে বেছি নালাগে এদিন দুদিনতে কমপ্লিট কৰি হৈ যায়। কিন্তু ট্ৰেক্টৰ বাই পেলাই অলপ মাটিটো চহাই থাকোতেহে দেৰি হয়।
তাকে দুই চাৰিবাৰ মান টেক্টৰ চহাই কিন্তু।
অহ বাবলগীয়া হয় চাৰিচাহ মান লগাব লগা হয়। এইটো কাৰণে সৰু মিনি পাৱাৰ ৱেডাৰ এটা ল'ম বুলি ভাবিছো। মিনি পাৱাৰ ৱেডাৰ এটা ল'লে মানে। নে ডাঙৰ ট্ৰেক্টৰৰ পৰা এক চাহ দুই চাহ বোৱাৰ পিছত। মানে নেক্স বাৰ হৈ যাব। হয় হয়নে নহয়।
এহ পাৰি বাৰু। বাকী কত আছে এতিয়া আপুনি।
বৰ্তমান মই পথাৰতে আছো।
অহ অহ। আৰু অহঁ অহঁ।
ৰুবলৈ হোৱা নাই এতিয়া ৰুবলৈ কাৰণে প্ৰস্তুত কৰিছোঁ মানে
চবজি খেতি কৰিছিলে যে চবজি খেতি কেনেকুৱা। ছে।
হয় চবজি খেটি ভাল হৈছে চবজি মই। পাইছিলো এই তিয় কুৰি তিনি কুইণ্টেল পৰ্যন্ত পাব পাৰিছিলো।
সেইটো কাৰণে নেক্সট বাৰ মই অলপ ভালকে খেতিটো কৰো লাগিমব লগাম বুলি ভাবিছো মানে দুইবি। গ্যামান মাটিত মই এতিয়া একবিঘামান। তিঁয়হৰ লগাম এক বিঘা তেনেকে। এ বিভিন্ন ধৰণৰ শাক পাচলি লগাম জিকা ভোল ভেন্দি লগতে। পটল লগাম বুলি ভাবিছোঁ পটলটো বহুত ভাল মানে। চাৰি পাঁচ কুইণ্টেল পৰ্যন্ত এবাৰত ছিঙিব পাৰি মানে এদিনত। এদিন এ এ দিয়াৰ পিছত আৰু। অ এদিন গেছ আছে মানে। মাহত ধৰি ললো পোন্ধৰ পোন্ধৰ দিন আৰু। মাহটো পোন্ধৰ পোন্ধৰ দিন পোন্ধৰ দিন মানে নষ্ট হ। পোন্ধৰ দিনত তেনেকুৱা হয় মানে দুই কুইণ্টেলকে ওলায়। উম দুই পোন্ধৰ ত্ৰিশ মানে ত্ৰিশ ক। তেল পাব পৰা যায় তিশ কুইণ্টেল পাব পাৰিল আ বিছ। চাকে হ'লেও দুই তিচং। ছিক্সটি থাউজেণ্ড মান আৰ্নিং কৰিব পাৰি। গম পাই ছেনে। এই এই বস্তু আকৌ তিনিমাহ মান লাগ তেনেকে তিনিমাহ একেৰাহে কৰিব পাৰি মানে।
অ অহ।
এতিয়া তুমি হয় কৰিম বুলি ভাবিছা নেকি তেনেকে।
তাকে কৰিব লাগিব লাহেকে।
উম কেনেকে কৰিবা কৰিলে।
মোৰ ইমান আদিয়া নাই নহয় চবজি খেতি কেনেকে কি কৰিব লাগে।
চবজি অ এইবোৰ চাব লাগে।
উম।
তাৰ পৰাই ন। ইউটিউব আজিকালি ইউটিউবৰ পৰাও কণ্টেন্ট বিলাক চাই পেলাই কৰি ল'ব পাৰি। এই আয়ক সুধিব পাৰি তেন। কাৰণে আমি আগবঢ়াব পৰা যায়। মোৰ অলপ মানে বাম মাটিতটো নাই বাম মাটি যদি মই দুই তিনি বিঘা মান পাওঁ। মই বহুত বঢ়িয়াকে চলিব পাৰিম মানে আৰামত উলিয়াব পাৰিম মানে।
আপোনালোকৰ ভালে সৰিয়হ খেটি ভাল নাই ন ভাল।
সৰিহৰ ভাল হয় অ।
কেনেকে কৰ ইমান খেতি।
সৰিয়হ মানে তেনেকে এতিয়া অক্টোবৰ নৱেম্বৰ মানত। অক্টোবৰত সিঁচি দিব লাগে আৰু। মাটি চহে তিনি চাহ চাৰি চাহ বাই পেলাই? সিঁচি দিয়াৰ পিছত ধৰি ওলাই যায় বৰ। বৰষণটো লাগে অলপ বৰষুণ দিলে ভাল হয়। তেনেকুৱা এতিয়া কুঁহিয়াৰ খেতি কেনেকুৱা চলি আছে তাত।
কুঁহিয়াৰ খেতি আমাৰ ঠিকে চলি আছে।
কেনেকে কৰা হয় ঘৰিহটো হয় কহি আৰু।
তেনেকে টেক্টৰ লগাই ল'ব লাগে তাৰ পাছত এই আগতেটো। অ কোৰেদি? গাত খান্দি খান্দিহে ৰৈছিলে আজিকালি মানে সহজ হৈছে আজিকালি। নাঙলেদি আচ পাৰি লয়। তাৰ পাছত আলু ৰুইছে, আলু ৰোৱা নিচিনা ৰুৱে আৰু। অ, পচাই থব লাগে তাৰ পাছত পুলি ওলো প পুলি ওলোৱাৰ পাছত তাৰ পাছত তে চাফা কৰি মেলি ৰনব লাগে আৰু এই বাকলিবোৰ গুচাই গুচাই
আ আলু ৰোৱা নিচিনাই ৰুব লাগে আও। তাৰ পাছত দুমাহ -তিনিমাহ পাছত চাফা কৰিব অ তিনি -মাহ মান পাছত, তাৰপাছত আ আকৌ এবাৰ তেনেকে দুমাহ পাছত চাব লাগে। সাৰ চাৰ দিব লগা নহয় আও।
হয়।
আগষ্ট মানত ন?
ডিচেম্বৰ লাষ্ট মান আকৌ প্ৰডাকশ্যন মানে হাৰ্ভেষ্টিং হৈ যায় আৰু।
অ অ।
এই কাটিব পৰা হয় আৰু।
কাটিব পৰা হয় আৰু তেনে আৰু, ছেপ্তেম্বৰৰ পৰা কাটিব পাৰি।
অ।
অহলে ডিচেম্বৰৰ পৰা কাটে আৰু ছেপ্তেম্বৰৰ পৰা মানে কাটিব পৰা যায় আৰু। ফেৰিব নোৱাৰি এনেকে এডাল দুডাল যে এ কুহিয়াৰ ৰস ওলাই যে বিকে যে।
উম।
তেনেকে ছেপ্তেম্বৰৰ পৰা মানে বেচিব পাৰি আৰু। কিছুমান নহয়। এই বিঘাত এক লাখ মান পাইছে।
ইয়েৰলী ন?
অ ইয়েৰলী।
বহুত বঢ়িয়া চোন তেনেহলে।
অ নানছ হ
এক পোৰা যদি লগায়, চাৰি লাখ টকা চাৰি লাখ টকা তেনেকে গোটেই তিনি বছৰত বাৰ লাখ টকা পৰ্যন্ত পাব পাৰি হয় ন নহয়? উম উম, বহুত ত লাভজনক কেতিয়া বহুত বাৰু অ। প সেৰে
ধান খেতিত বছ
মই তেনেকে ভাবিছো এতিয়া এই মই বন্ধ ক মাতি লৈ পেলাই দুই -তিনি বিঘামান ইয়াৰ পৰা আহি ল'ব লাগিব। লৈ লৈ একেৰাহে বাৰীত জেওৰা চেওৰা বেটি ভেটী লৈ গোটেই কে কুহিয়াৰ খেতি লগাম।
অ লগাব পাৰা যায় উম।
হয় নহয়?
উম, লগাব
লগাই লম বুলি ভাবিছো মানে।
উ
তাৰ কাৰণে প্ৰস্তুত কৰিব লাগিব মানুহো অলপ লাগে ন? লেবাৰ চাৰ্জ কিবা কিবি দিলেও হ'ল আৰু লেবাৰ চবাৰ মানে ধৰি ললেও মানে গো টেই চাৰি বিঘাত, চাৰে তিনি লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰি।
পামি পামি মানে কাটিবলে বেলেগ মানুহ লাগে আৰু এৰিবলৈ বেলেগ মানুহ
অহ এ গোটেই গোটেই মাহটো ধৰি ললো সিহঁতক দহ দহ হেজাৰকেই দিলোঁ বাৰু গোটেই মাহটোৰ কাৰণে দুইজনক বিশ হেজাৰ টকা গ'ল। তেতিয়াতো এক লাখ টকা পাব পাৰি নাই এক লাখ উঠাবৰ কাৰণে বিশ হেজাৰ খৰচ কৰিবই লাগিব বাৰু চহজত হলেও
অহঁ কৰিবা নাই ইংলিছ নকৰাকে কত পাই
উ
আমাৰ ফালে মানে কটা কটাবোৰ কটা কাৰণে মানুহ এক্সট্ৰাকে হাজিৰা লগাব নালাগে। লাগে মানে চবে লাভ হয় যে সেইকাৰণে চবেই ৰোৱে সেইকাৰণে আৰু পুলিটো কাটি মেলি পুলিটো লৈ আৰু তাৰ পাছত নিজে বেলেগকে মানে পইচা দিব নালাগে আৰু
অঁহ
পুলিটো লয় লয় আৰু কাটি মেলি
পুলিয়ে লৈ লয় অহ বেলেগ মানে মানুহবোৰ
অ বেলেগ মানুহ, পুলিটো অহঁ তাৰ পাছত সেবাৰ লয় নিজে কৰি লৈ কিনে নহলে কিনিব কিনিব লগা হলে বহুত দাম পৰে যে
এডালত চাগে পাঁচ টকা ছয় টকা টেনেকা মান পৰিব।
অহঁ ইমানখিনি দাম হয় এইটো কাৰণে মই নিজে লগাইছোঁ। বাৰু নিজে লগাই মেলি এতিয়া কৰিছোঁ। দেই লগাই লয় নিজে কৰি লবলে ভাল আৰু
এনেকে আৰু
উম।
বাকি
তাৰ ভিতৰত বেলেগ কি কি কাম কৰিব পাৰি। এয়া যিহেতু তাতে অ ঠিক আছে বাৰু নহ'লে দেই হ'ব অহ' ভাল' ভাল বঢ়িয়া হব। অহঁ আজিতো চান্দে নহয়। চান্দে অহঁ।
ঠিকে আছে অহঁ অহঁ।
ঠিক আছে বাৰু হ'ব।
ঠিক আছে।